হেল্ল' কওঁকচোন।
অঁ হেল্ল'।
হয়, অ, খাদ্যৰ ওপৰত।
ভাল খাদ্য আৰু ভাল স্বাস্থ্য মানুহৰ জীৱনত এটি গুৰুত্বপূৰ্ণ।
হয়,
যদি আমি প্ৰতিদিন পুষ্টিকৰ আৰু পৰিষ্কাৰ খাদ্য খায় আমাৰ। দেহ শক্তি পায় আৰু ৰোগ প্ৰতিদিনত- কম ক্ষমতা বা ক্ষমতা বাঢ়েই।
ভাল ফাইৰসটো ভালে থাকে। এ বেমাৰ আজাৰ নহয়, ভাল খাদ্য খাব লাগে।
অঁ, ৰোগটো দূৰ থাকে।
অ হে আৰু আজি আকৌ ভাত চাত কিহেৰে খালে?
আজি খালোঁ আপোনাৰ দালি দি খালোঁ।
হয়।
দালি এইবোৰতো প্ৰটিনেই হয়। সেইবোৰ খ খাব লাগে যিমান পাৰে ঘৰত। ততে খাব লাগে বাহিৰতো আজিকালি ফাষ্ট ফুড হৈ গৈছে মানুহে ফাষ্ট ফুডে খাই থাকে খালি।
এইফালে
ভাল খাদ্য মানে মাত্ৰ পেট ভৰা নহয়, বৰং এন খাদ্য যিটো দেহক প্ৰয়োজনন্ত ভিটামিন মিনাৰেল প্ৰ'টিন আৰু হেলডী ফেট যোগায়।
হয়।
সেয়াক শাক- পাত, চবজি, ফল, দালি, মাছ দিম দুধ, ফল- মূল খোৱাৰ দেহৰ বাবে খুব উপকাৰী হয়।
উপকাৰী হয়।
উম।
মইও আজি খালোঁ, কালি আছিলে। তাৰপিছত মাছ আছিলে।
অঁ।
আৰু বেঙেনা, কলস এইবোৰে প্ৰটিন হয়। তেনেকৈ খালোঁ।
ভাল স্বাস্থ্য থাকিলেতো মানুহৰ অঁ ভাল স্বাস্থ্য থাকিলেতো মানুহৰ মন ভাল থাকে, পঢ়া লিখা ভাল হয়। কামত মন লাগে, প্ৰতিদিনৰ জীৱন আনন্দময় হয়। কিন্তু যদি আমি বেছি তেল বেছি চিনি, বেছি লৱণ বা বাহিৰৰ খাই থাকোঁ তেৱে টো ব্লাড প্ৰেছাৰ ৰোগ এইবোৰতো বাঢ়িয়ে যায় হৈ থাকে।
যায়।
সেইকাৰণে ফাষ্টফুড কম খাই ঘৰত ৰান্ধা কৰা পৰিষ্কাৰ খাদ্য বেছি
হয়, ৰান্ধা কৰাটো বেছি ভাল লাগে। মই, হয় মইতো ঘৰৰ ৰন্ধাটোৱেই খাওঁ, বাহিৰৰ বস তো আজিলৈকে তেনেকুৱা বস্তু নাখাওঁ।
উম।
আৰু খালেং যিবিলাক দোকান
খালেও অঁ এইটোৱে।
সেইবিলাক চিৰস্থায়ী দোকানৰ খাব ভয় লাগি দাম বহুত হ'লেও বস্তুবিলাক ভাল নহয় সেইকাৰণে।
সেইবোৰৰ কাৰণে বেমাৰ ৰোগ হৈয়ে থাকে।
হয়, হয় কেমিকেল দিয়া থাকে।
অঁ, কিমান ধৰণৰ কেমিকেল কেমিকেল কালাৰ দি বনাই থাকে।
ত ৰং মাৰি দিয়ে আজিকালি।
উম, হুম।
আৰু গৰমত নাৰিকলৰ পানীটো খাব লাগে। হয় হয় আৰু আজি খালো মই চৰ্বত খালো। আজিটো আমটি চোৱা আজিতো আম, কঠাল, জাম বিভিন্ন ধৰণৰ ফল
নিম্বু পানী এইবোৰো খা অঁ নিম্বু পানীটো খাইছোঁ সেইটোও খালে হয়।
দৈ, পকা চাউল আজি খায়, আজি হয়তো চবেই খাইছে।
অঁ। পানী দেহৰ বাবে অতোই অতি দৰকাৰ, প্ৰতিদিন পৰিমাণ মত পৰিষ কাৰ পানী
প্ৰতিদিনে কমেও, অ হয় প্ৰতিদিনে তিনি লিটাৰকে পানী খাব লাগে।
অঁ এইটোৱে তিনি টো চাৰি লিটাৰটো খাবই লাগে বডিটো হাইড্ৰেট থাকে, ডাইজেচন ভাল হয় দেহৰ
উম।
পৰা দূৰ থাকে আপোনাৰ ৰৌগৰ পৰা। তাৰ লগত নিয়মিয়া এক্সাৰচাইজ।
এক্সাৰচাইজ কৰিব লাগে।
ৰাণিং ৰাণিং ইয়োগা কৰিলে স্বাস্থ্য ভাল থাকে।
অ হয় আৰু আৰু আজিকালি এক্সাৰচাইজ কৰিব মানেহে। পাহৰিয়ে গৈছে।
খাদ্য খোৱাৰ আগে আৰু পিছত হাত। চাবোনেৰে ধোৱা উচিত ফল আৰু চব্জি ভালকে ধুই ল'ব লাগে। এটা বিভিন্ন ৰোগৰ জীৱনে দেহত প্ৰৱেশ। কৰিব নোৱাৰে।
ক্ষতিকাৰক।
উম।
তেনেকে।
ভাল গুমূ ভাল স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। প্ৰতিদিন পৰ্যাপ্ত ঘুমৰে দেহ বিশ্ৰাম পায়। মস্তিষ্ক সতেজ থাকে আৰু পঢ়ালিখা বা কামত মনোযোগ বাঢ়ে। ৰাতিপুৱা দেৰি কৰি জাগি থাকা স্বাস্থ্যৰ বাবে ভাল নহয়।
হয় স্বাস্থ্যৰ ভাল নহয় জাগি থকাটো। আজিকালি বহুত মানুহে ফোনতে ব্যস্ত থাকে।
ফোনেতো ব্যস্ত থাকে ৰাতি কালি শুই নাথাকে এনেই।
হয় তেনেকে মানুহৰ নতুন নতুন বেমাৰো দেখা দিছে।
উম।
আৰু বিভিন্ন সেই হিচাপে আজি চিকিৎসা পদ্ধতিও ওলাইছে। ক'ব গ'লে।
এইটোৱে এইটো কাৰণে বেমাৰ হৈ থাকে এইটো কাৰণে ভাল খাদ্য খোৱা উচিত।
খাদ্য খোৱা উচিত।
আজিকালিৰ ব্যস্ত। যষ্ট জীৱনতো এনেকৈ বাহিৰৰ ফাষ্টফুড ক'ল্ড ড্ৰিংকছ পেকেট ফুড বেছি খায়। কিন্তু এই ধৰণৰ খাদ্য দীৰ্ঘসময়ত স্বাস্থ্যৰ ক্ষতি কৰে। তাৰ পৰিৱৰ্ত কৰে প্ৰ। টোত পুষ্টিকাৰ আৰু তাজা খাদ্য খোৱা বেছি ভাল।
বেছি ভাগ। খাব লাগে কেঁচা বস্তু পাৰিলে খাব লাগে।
যদি আজিৰ পৰাই খোৱাৰ অভ্যাস কৰি।
হয়। আমি আজিৰ পৰাই - কথা লওঁ কথা দিব লাগিব যে ভাল। ধুই পৰিষ্কাৰ কৰি খাব লাগে।
অ', ধান সম্পত্তি হেৰালেও পুনৰ পাই যা অ', ধান সম্পত্তি হাৰালেও পুনৰ পাই যাব, কিন্তু স্বাস্থ্য হাৰালে ঠা, ঠাকুৰ গুৰাই আনিব খুব কঠিন হয়। সেইবাবে প্ৰত্যেক মানুহৰ নিজৰ খাদ্য অভ্যাস মন দিব লাগে। নিয়মিতা ব্যায়াম কৰিব লাগে তাৰপিছত পৰা ভাল খাদ্য আৰু খোৱা আৰু ভাল স্বাস্থ্য ৰাখি আমাৰ প্ৰত্যেকৰ দায়িত্ব হয়।
হয়- হয় খাদ্য হয়, খাদ্যটো বহুতেই দৰকাৰী। ধনপতি অকলে যে, ধনপতি হেৰালে- ক্ষতি নাই। কিন্তু স্বাস্থ্য ক্ষয় হ'লে সকলো ক্ষতি। অহ।
আকৌ আনিবলে বহুত।
হয় স্বাস্থ্যটো আনিবলৈ বহুত কঠিন। আজিকালি বহুতে-
আজিকালিটো চব মানুহ বেছিভাগ ব্যস্তয়ে থাকে। তো বেছিভাগ ফাষ্ট ফুড খাই থাকে অনলাইন অৰ্ডাৰ এইবোৰ ওলাইছে। অনলাইন অৰ্ডাৰে কৰি- থাকে বাহিৰত।
হয় থাকে আৰু আজিকালি মানুহে বেছি। পাৰ্টি কৰে মদ ভাং চিগাৰেট। এইবিলাকেও মানুহৰ ৰগ দেখাই দিয়ে।
উম।
তেনেকুৱা
সেইটো কাৰণে যিমান পাৰে ঘৰৰে খাব লাগে। কে ভালকে পানী অ খোৱাৰ আগত হাতটো ধুব লাগে ভালকে।
টো থব লাগে। তেনেকুৱা। আজিকালি জনাই জনা হৈছে কেনকে খাব লাগে। আৰু নাজানাইতো বাৰু তাৰ নাজানেই দেচোন খালেই হ'ল ক'লে হ'ল। কৰিলে হ'ল। ইমানখিনি নাভাবে কিছুমান মানুহে।
খালি বাহিৰৰ খাই, আৰু ৰোগ আনি থাকে খালি।
হয়।
অনলাইন অৰ্ডাৰো ওলাইছে আজিকালি খালি অনলাইন অৰ্ডাৰ কৰি থাকিব।
আৰু। প্ৰয়োজন সাপেক্ষে তেনেকুৱা আৰু আজিকালি জানে মানুহে।
অ সেইটোৱে, বাহিৰৰ ফোক খোৱাত কিমান ধৰণৰ কেমিকেল মিলোৱা থাকে, কিমান বেয়া হয়।
হৈ থাকে। আজিকালি কেমিকেল নিদিলে একো বস্তুও ভাল
আৰু এইটোও ফ্ৰেছ হয় নে নাই, ফ্ৰেছ হয় নে নাই, কোনে গম পায়।
ধৰিব নোৱাৰি।
আগৰ আগৰ দিনত এইটো বনোৱাটো দি দিয়ে না- ফ্ৰেছ হয় নে নাই কোনে গম পায় কোনেও গম নাপায়।
আৰু মেগীবিলাকত
অঁ এইবোৰো-
বহুত কিবা কিবি থাকেই, খতি কৰে। বহুত আজিকালি, আজিকালি ভেজাল। খাদ্যৰ কাৰণে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিছে।
মেগীটো এভৰি ডে' লাগিবই সৰু সৰু পোৱালিৰ পৰা। পূৰা ডাঙৰ মানুহ লৈকে চবেই খায়ে থাকে।
অ।
কিন্তু পিছতে গম পায় ৰোগ আহে যেতিয়া, তেতিয়াই গম পায় যে খাব নালাগিছিল।
হয় খাব নালাগিছিল। এনেকুৱা কথা।
অঁ। ভালকে পানীটোও খাব লাগে এতিয়াতো ইমান
ডাবৰ পানীত হয়, পানীত ক'লো যে তিন লিটাৰ পানী খাব লাগে।
অ', এতিয়াতো গৰম দিন তিনি লিটাৰমানতটো খাবই লাগে অ', ভাল
মই চাৰি লিটামান খাবা চেষ্টা কৰোঁ। মই খাওঁ ডেইলি খাও আজি খাইছোঁ।
গৰম দিনতে এতো এনেও খাবই লাগে।
হয়, মই গৰম পানী খাওঁ গৰম কৰি কুহুমীয়া।
উম, আৰু আপোনাৰ এতিয়াতো নাৰিকলৰ পানী আছে, নিম্বু পানী আছে, এইবোৰ খায়ো বডি হাইড্ৰেটেটেড থাকে।
হয়।
বোৰ খায়ে এনাৰ্জি পোৱা যায়।
হয়, এনাৰ্জি পোৱা যায় অ', আৰ এছ খাব লাগে।
অ', ও আৰ এছ টো খাব লাগে গৰমৰ দিনত।
এইবিলাক আছ তেনেকুৱা খাব লাগে আৰু, যিখিনি মানে আমাক প্ৰটিন দৰকাৰ সেইখিনি আমাক লাগে। তাৰকাৰণে আমাৰ
বাহিৰৰ খোৱাতটো একো প্ৰটিনে নাথাকে খালি বাহিৰৰ হাবি জাবি এইবোৰ
মাৰ
কালাৰ কালাৰ কেলচিয়াম এইবোৰ মানে অ', এটাৰ পিছত এটা ৰোগ আহ়ি থাকিব।
ৰোগ আহি থাকে ন? তেনেকুৱা হয়ে। আৰু আজি কালি
ভাল খাদ্য খালে হেল্থটো ভাল থাকে। ভাল ডায়েট মেইনটেইন কৰি ৰাখিলেও ভাল।
অ', ৰাখিলে ভাল।
হেল্থ ভাল থাকিলে আপোনাৰ ৰোগো দূৰ থাকিব, ৰোগো নাহে।